হেল্ল, অঁ সোনটো শুনি পাইছা কি কৰি আছা?
আছোঁ এনে বহি তুমি?
অ এ মই এনেই বাহিৰত আছিলো অলপমান আৰু কি ভাত চাত খালা?
তুমি খালা
নাই মই খোৱা নাই বাহিৰত আছোঁ ন মই নাই খো ঘৰত যায় পেলাই চাম বনাই পেলাই খাম কি খাৱা হয়। আৰু কি আজি ক'ৰবাত বাহিৰত যাবা নেকি অ মই ঠিক আছে তোমাৰ কেনেকা
অ মই আছোঁ এনেকে যেনেকে আছোঁ থাকো
আহ কি বাৰত কিবা ক'বাত যাবাৰ প্লেন আছে নেকি।
প্লেন চেলেন সেনেকে কতো নাই এই অলপ আ ফিটনেচ টো ভাল কৰিব আছে চেষ্টা কৰি আছোঁ ৰবা
অ ফিটনেচ পাৰা ইয়াত আহিছে মানে তুমি কি ভাবে মানে মানুহভোন ডেইলি ডেইলি মানে মানে এনেকা সদায় সদায় কি এক্সাৰচাইজ ইমান কৰি থাকিব লাগে মানে বজন ভাল থাকিব কাৰণে
এক্সাৰচাইজ তোমাৰ সেনেকে বেছিকেলি মোৰ মতে এক্সাৰচাইজ সেনেকে তোমাৰ বেছিকেলি একো নাথাকেই মানে এইটো কৰিলে যে এইটো হ'ব এইটো কৰিলে এইটো হ'ব
মোৰ মতে এক্সাৰচাইজ মানে এক্সাৰচাইজ আৰু চব কৰিব লাগে তোমাৰ পোচাপ, ৰাণিং পোলাপ
উম উম বুজিছো নাই মানে আজিকালি যেনেকা, এইটো হৈ গ'ল না ফিট থাকিব লাগা আজিকালি যেনেকা তুমি চাই আছে বৰ্তমান কেনেকুৱা বতৰ বিলাক হয় মানে ফিট নাথাকিলে মানুহবিলাক কি হৈ যায় লগৰ লগৰ বিমাৰ হওঁক গা বেয়া হৈ যায় চৰ্দি হৈ যায় খা উঠি যায় মানে ক কৰে কি কল মানুহবিলাক দিনবোৰ ঘৰতে বৈ থাকে আজিকালি দিনবোৰ ঘৰত বৈ থাকিল দিনবোৰ ঘৰত বৈ থাকিলে কি হ'ল তোমাৰ বা পিতৰ পিতৰ তুমি বাহিৰ পৰা ঠিক আছে। পিতৰ পিতৰত তুম কমজোৰ হৈ আছে মানে তোমাৰ পিতৰ পিতৰ খাই আছ ব জন্তুয়ে। তুমি গম নাপাওঁ দেখা নাপাও খালি লকিন অ পিতৰ হৈ আছে আৰু এই মানে তুমি ফিট নাথাকিলে মানে। ইটো মানে তুমি উম যেনেকে দেখা নাপায় নেকি তুমি তোমাৰ এটা পুৰা টাইমৰ অংকল বিলাক। একদম হাটটা কটা একদম। মটা মোটা থাকে ন পিতৰ পিতৰ কি হাৰ্টৰ বীমাৰ থাকে কৰাৰ নি বেমাৰ থাকে কাৰোবাৰ লিভাৰৰ বেমাৰ থাকে এইবিলাক কি মানে ই মানে ফিট না থাকে না মানে। কিবা কিবা ডেইলিখন মানে খাবলাক ভালকে নাখোৱাা মানে খ ভালকে খাওঁ মানে এইটো। ডায়ট মেনটেইন নকৰা।
ডায়েট প্লাছ তোমাৰ এ খোৱাও ভাল ন না। খাই এনতে তাৰ পিছত বেয়া বেয়া এইবিলাক খাব। তাৰপিছত আৰু উম আৰু আজিকালি বহুত মানুহ। মানুহে এইটো বেছিভাগ মানুহে আজিকালি। ত বে সেইবিলাক কনজিউম কৰা হৈছে না চব।
উম।
সেইকাৰণে আৰু মোৰ মতে সেইকাৰণে বেছি বেমাৰ চেমাৰ সেইকেইটা হৈ আছে।
তাৰ পাছত মোৰ মতে অ কোৱা কোৱা কোৱা।
তাৰ পিছত এই কিছুমানে জিমো যায় জিম যায় কিনে সেইবিলাক কনজিউম কৰে। সেইকাৰণে এন্তাৰ বাহিৰৰ পৰা ফিজিকেল টো ভালে দেখা পায় ভিতৰৰ পৰা এনেকা।
মানে উক হৈ যায় মানে কমজোৰ হৈ যায়।
উম
বুজিছো সটো মানে অলপচত মই মই ভাবো মান ফিটনেচ মানে তুমি কি ডেইলি খল না। তুমি এ খালি ইমান টাইম নিদিয়াকে মানে এক্সাৰচাইজত। তুমি খালি পাঁচ মিনিট মান দিলে হয়। পাঁচ মিনিট আৰু দহ মিনিট মান খালি অলপমান ৰাতিপুৱা খজ কাঢ়িবা গুচি যোৱা। নহলে অলপমান য়োগা কৰি লোৱা। য়োগা কৰি লোৱা যেনেকা য়োগা কৰি পেলাই অলপমান।
লাগে যোগাও কৰিব লাগে এক্সাৰচাইজো কৰিব লাগে। এক্সাৰচাইজ তুমি এক ঘণ্টা কৰা য়োগা তুমি এক ঘণ্টা কৰা দুঘণ্টা।
ন ইমানতো নহয় মান তমাৰ কাৰ কাম খো থাকে ন মে ৰাজপুৱা ত মানে ইমানতো মানে বেছি হৈ যায। মানে মানে অ মানে অংকল যেনে আমাৰ আইতা বিলাকক ল আইতা ককা বেলেগ কথা হৈ গ'ল লেকিন নিদিনা কাম কৰা কৰা বলাক মানে ৰাতিপুৱা সেনেকা দহ মিনট ন পন্দ্ৰমিনট মান ন ত এনেক পন্ধৰ মিনিট মান তোমাৰ ৰানিং কৰা নহলে অলপমান এইটো বদন খ অলপমান খুলি লোৱা হয়। মানেষ্ট্ৰেচিং কৰি লোৱা এনেকা আৰু
অ
পমি
তুমি কি কৰা তুমি কি কৰা ফিজিকেল ফনে ভ লখ
মই মই মানে ব কৰা নহয় মানে তুমি অ মই মানে আগতে হয়তো ক্লাছ ইলেভেন টুৱেলভ পাছত তেতিয়া মানে একদম কিবা আছে আৰু। মন লাগিছিল তে তেতিয়া মানে মই কি কি যি বাৰ চব আছিল বাস্কেটবল বলো খেলিছো, ফুটবলো খেলিছো, ক্ৰিকেটো খেলিছো, ৰানিং মেন। ধ কি কি কৰা হৈছিলে কিন্তু এতিয়া মানে বৰ্তমান বাৰটা হৈ গ'ল ন মই তেতিয়া অলপমান এ কামবোৰ খা ভালকে খোৱা নোহোৱা কাৰনে মানে টাইম পাওঁ মানে মানে ত। এনে অলপমান চাও মানে এক বছৰ মানে এক বছৰ মান। মানে ভালকে চোৱা নাই নিজৰ ওপৰত সেই লেকিন এইটো বছৰপৰা ভাবিছো আৰু মানে। এইটো তোমাৰ অ এইটো বছৰপৰা অ অলপমান চাম নিজৰ ওপৰত ধান দিম।
একো নহলেও ৰাতিপুৱা একো নহলেও মানে তোমাৰ এক্সাৰচাইজ কৰিব। টাইম নহলেও বা য়োগা কৰিব টাইম নহলেও তুমি এটলিষ্ট তুমি। পাঁচটা বজাত উঠি কিনে দৌৰিব যোৱা অলপ। ছয়টা বজাৰ আহি কেনে আৰু সেনেকা কৰা।
ন সেইটো মানে মই আহো ঘৰত পাঁচাত পাঁচটা নে ছয়টাত। মই আহো ঘৰত চৈটাত। আচল জানে মই তোমাক এটা কথা ক'ম মই ছয়দিন মান হ'ল। ছয়দিন ন সাত দিন মান হ'ল মোৰ।
অ।
অ ছয়দিন সাতদিন নহয় বেছি কৈ দিলো মই। মই এনেকে চাৰিদিন মান হ'ল চাগে। চাৰি দিন ন পাঁচ দিন মানে হ'ল। এইছ চাৰি দিন পাঁচ দিনত মই খালি তোমাৰ ছয় ঘন্টা শুনিছো।
হা হা।
টোটেল টোটল পাৰ ডে নহয় টতল টতল ছয় ঘণ্টা ঘুৰিছোঁ মই।
বা ইমান বিজি হৈ গলা না?
এই মানে স কিবা কিবি কাম আহ যায়েতটো কৰিব নালাগিলে কৰিব খোজা উপায় নাথাকে। এইটো এইটো এইটো পুৰা মনডে পৰা এতিয়া আজি ফ্ৰাইডে না ফ্ৰাইডে লাগে মানে আজি। জিসও খুৱাই নাই মই ৰাতিপুৱা লাগে মান এইটো পাঁচ দিন। পাঁচ দিনৰ মই খালি মেক্সিমাম ছিক্স এইট আহোৱা আৰু ছয় আঠ ঘণ্টাকে ঘমিছো মই। এইটো মানে মোৰ ঘোমাব বহুত ভাল ন মানে। ঠিক কৰিব লাগে মই মানে মানে বদন্ততটো নিজৰ নিজৰ বাহিৰত। বাহিৰত ভাল দেখা পাব ভিতৰত বিয়া থাকিব এইটোৱে মানে। এইটো মানে আজিকালি কি হয় কাৰণ আজি যেনেকা। ফা যেনে চব স্পীডত যাই আছে চব বস্তু স্পিডত যাই আছে। আমাৰ নিচ ইউথতটো কি কয় আমি। অসমীয়াত তোমাৰ য় য়ুথটো কি কয় আমি। যেনেক আমাৰ নহয় ইউঠ অ অসমীয়াত কি কয়?
নতুন প্ৰবৰ্ষ।
অ নতুন প্ৰৱশ হোৱা যেনেকা নতুন প্ৰৱবিলাক কি গ'ল অলপমান নে অলপমান পুহ লাগি যায়--্ অলপ ফূুৰ্তি আহি পেলাই আগৰ পৰা কাম কৰি অল অলপমান আগৰ পৰা। আগত বঢহি যলে ভাল হ'ব কণে চব বস্তু স্পীডত য আ সব বস্তু খবিলাক। ত এনে ক মানেুবে টাইম। হৈ যায় মানে অলপমান যেনেকে আৰ কিব ধৰা আমাৰ বয়সব লে। মানে চব চবে এ ইটা টাইমত মানে খিক।
অ। হেল্ল'। হেল্ল'
মোৰ ৰুমত দিয়া হোৱা নাই মই তটো এ কি মানে চেষ্টা কৰি আছো মানে অহা সপ্তাহ পৰা। মা প্ৰস্তা কৰে মান ভাল কৰিব কাৰে বতন।
উম। এইটোয়ে আৰু উম উম কোৱা।
ফ তুমি দাইট খন কি ভাবা মানে? মানে ফিটনেচ মেইনতেইন কৰিব কাৰনে ডাইট খনো লাগে। খাব বোৰ খ বোৰ তুমি কি ভাবে কি বস্তু বছি খাব লাগে মানুহ বিলাক নিজৰ।
খোৱাত মোৰ মতে মোৰ ৰেকমেড ফ্ৰুইট। ফল মূল বেছি খাব লাগে মোৰ মতে দি হা। কাৰণ ফল মূলত বহুত।
উম ইটো ভাই মানে তুমি ইটো মানে উম ফ্ৰুট। এইব খাব লাগে আজিকালি কি গ'ল মানে। য য নন ভেজিটেৰিয়ান বিলাকতো একো নহয় ভেজিটেৰিয়ান বিলাক কি হল এন্ত একো নাখায়। এতে খালি। তোমাৰ প্ৰটিন লাগে বহুত ধনৰ খালি পনীৰ থাকে পনীৰ এ কি খ হয় মাহত। বাৰ মান খাই, তেতিয়া ইহঁতৰ পনীৰ কম থাকিলে মানে পনীৰ নাথাকিলে তোমাৰ বদনখনন মানে ডাঙৰে নহব এতিয় আছ মানে আজি মানে নন ভেজিটেৰিয়ান বিলাকৰ বহুতটা অপশচন আছে আমাৰ চিকেন আছে মাটন আছে ফিচ আছে। এগ আছে আমাৰ নন ভেজিটেৰিয়ান বিলাক ভেজিটেৰিয়ান বিলাক কি হৈ যায় মানে পনীৰ থাকে। য তুমি ভাবা নহয় ভেজিটোন হলে তুমি চিকন বিলাক টো নেখাওঁ যিন মানে এিষ্ট ্ৰাই কৰিব লাগে মানে কি সপ্তাহ মিনিমাম সপ্তত একবাৰ মান পনীৰ খাব লাগে আমাৰ মানে নন ভেজিটৰিয়ান বিলাক মানে
তোমাৰ বেলেগ নয় বেলেগ থাকেই ভিটামিন মানে ভাগে বল চল দি কিনে খাবগে আৰু আৰু এই মচল তচল ইমান খাব নালাগে।
অঁ। নাই ভিটামিন থাকে চব্জি বিলাক মানে এইটো প্ৰটিন থাকে ন তোমাৰ প্ৰটিনখন মান ফল। চব্জি খন বিলাকত নাথাকে আৰু অলপ মানে থাকে তোমাৰ এইটো অ এইটো। চিকেন কিবা পনিৰ বিলাকত বেছি থাকে মানে। তোমাৰ ভেজিটেৰিযয়েন বিলাক কি হৈ যায় মানে চিকেন বিলাক নাখায় পনিৰ। খাই গাখীৰ পৰা বনোৱা বস্তুবিলাক, গাখীৰত থাকে মানে লেকিন। একদম কম থাকে আৰু মান চিকন চিকেন তো মানে কি হৈ ভেজ নন ভেজিটেৰান এ চিকেনত পায় মটনত পায় ফিচ পায় পাছত জব প্ৰটিন পায় আৰু। তুমি ত ভাল যোনে যোনে ভেজিটেৰিয়ান বিলাক হয় না, সিহঁতে অলপ নিজৰ বতন বিলাক। অলপ অলপ বেছি পানী কিবা প্ৰটিন কনজিউম কৰিব লাগে। একেবাৰে ইহঁতৰ প্ৰটিন বহুত কম কম থাকে ভেজিটেৰিয়ন বিলাকত।
অ আৰু এই আজিকালি জিমত যোৱা ল'ৰা বিলাকে যে। এই প্ৰটিন টো আমাৰ এইটো উম মানে ডিব্বা বিলাকে যে থাকে যে প্ৰটিনৰ ডিবা। বা তাৰপিছত এই কিবা।
এইটোয়ে, অ অ অ নহয় এইটো তুমি ঠিকে কৈছা। নহয় মানে। মোৰ মতেতো ভালে হয়। কিয় কাৰণে তোমাৰ চোৱা তুমি আগৰ নন ভজিটৰিয়ান হ'লে বেলেগ দেখিলে তুমি ভেজিটেৰিয়েন। তোমাৰ অপশ্যন খালি পনিৰ পনিৰ থাকি যায় খালি একমাত্ৰ অপশচন। ইয়াৰ ইয়াৰ মতে মানে তুমি প্ৰটিন। ভেজিটেৰিয়ান প্ৰটিন খালে, প্ৰটিন পাউডাৰ যোন তোমাক কৈছে এইটো খালে তোমাৰ কাৰণে ভাল মানে ভেজিটেৰিয়ান হ'য়। তোমাৰ প্ৰটিনত যিমান ক কম আছে মানে। যিমান যিমান প্ৰটিন কম আছে, এইটো তোমাৰ আহ কিবা কৰি দিয়া আৰু বঢ়াই দিয়া প্ৰটিন পাউদাৰ বিলাক। মোৰ মতেতো ভেজিটেৰিয়ান বিলাক ভেজ নন ভেজ ইমান খালে নাখালে ইমান কিবা নহয়। লেকিন চবেই খাবা লাগে লেকিন ভেজিটেৰিয়ান বিলাক বেছি খাব লাগে মোৰ মতেতো।
উম উম। নন ভেজিটেৰিয়েন নন ভেজিটেৰিয়েন।
অ তোমাৰ ত‌ আছে চিকেন বিলাক মোৰো আছে।
চিকেন, পৰ্ক।
অ এতিয়া গাহৰি।
উম এইবিলাকতটো এই ভৰপূৰ প্ৰটিন ন হা হা।
আমাৰ প্ৰটিন প্ৰটিন যিমান খাব পাৰোঁ খাওঁ আৰু।
খাই থাকিলে নহব ন এই বুলি।
অ মানে খাই থাকিলে নহয় মানে, অলপমান ফিট আহ একচেছাইজ মান তুমি। খালি খাই থাকিলে নহয় মানে তুমি খাই থাকিলে তোমাৰ কি পেট খন হে খালি তোমাৰ পেট খনে ডাঙৰ থাকিব। লেকিন তোমাৰ বদনত মানে গোটেইটো‌ অ তাকত নাথাকিব আৰু মানে। তাকত নাথাকিব বদন ডাঙৰ থাকিব যে বদন ভাৰী হৈ যাব খোজকাঢ়িবা নৰিব। ফিলত চলিব লাগিব অলপমান বদন ভাৰী হৈ গ'লে।
অ সেইটোৱেই।
তাকত নাথাকিব না এতিয়া আৰু।
হয়।
অলাচত। তোমাৰ মতে হেল্ল'।
অহ।
তোমাৰ মতে মানে কি? আ আজি কালি যেনেকা টাইম থাকে, মানে মানুহ বিলাক জিম জইন কৰিব লাগে না নালাগে?
মোৰ মতে জিম জইন যাৰ মানে বেছি একদম এক্সট্ৰিম লেভেলৰ বেয়া ন ফিজিক ফিজিকেল যোনে মানে একদম পুৰা শকত পুৰা চৰ্বি তৰ্বি ওলাই গৈছে। সিহঁতৰ কাৰণে জিম চিম কৰা ঠিকে আছে। কিছুমানে যায় অকল চঅফ কৰিবৰ কাৰণে না। তোমাৰ অলপ বডি বনাই লব তাৰ পাছৰ চ অফ কৰি থাকিব, মোৰ এণেকা বদি আছে তেনেকা আছে এই ইনষ্টাত দি থাকিব কিবা দি থাকিব মোৰ মতে সেইটো ভাল নহয়। কাৰণ তু এই বডি বনাইছে নিজৰ ভালৰ কাৰণে বনাইচে ন, ফিজিকেল বানাইছে নিজৰ ভালৰ কাৰণে বনাইছে। বেলেগক দেখাব কিয় বনোৱা, আৰু জিম মোৰ যাব লাগে নোযোৱা নহয় কিন্তু যদি দৰকাৰী পৰিছে এই চৌ কাৰণে যাব নালাগে। ঘৰতো কৰিব পাৰে ঘৰত দৌৰা পোচাপ মাৰা ঘৰতো পোচাপৰ একো দৰকাৰী বস্তু ব নালাগে ফোলাবোৰো একো বস্তু নালাগে। এ লাঠি চাঠি এনে আহ পুতি কিনে কৰিব পাৰ পোলাপ পোচাপ। তাৰপিচত চাৰিটা বজাত চাৰে চাৰিটা পাঁচটা সেনেকাে উঠি কিনে ৰা